অঁ শুনি পাইছেনে?
অঁ অ শুনিছো কোৱা।
অঁ অ অ অথনি মোক কি শুনা পোৱা নাছিলা।
অঁ অ অ, এইটো মাতটো অহা নাছিলে আকৌ নেটৱৰ্ক প্ৰব্লেমো হ'ব পাৰে।
অ ও ও কি কৰি আছা?
মই তোমাৰ এনেই বিচনাতে বহি আছোঁ।
অ পঢ়ি পঢ়ি আছা নেকি?
এনেই কিতাপ এখন পঢ়ি আছিলোঁ।
অ অ, কিহৰ হয় চাবজেক্ট বা।
এই তেনেকুৱা একো চাবজেক্ট নহয় তোমাৰ হেৰি আকৌ অৰ্ণৱ আৰু আস্থা জে ই চি খন পৰিছো।
অ ও জে ই চি।
উম উ উ।
আচ্ছা, ভাত খালা?
ভাত নাই খোৱা দেই খাম আৰু খালা তোমালোকে।
উম উ, আমাৰ হলে আজি মাংস আছিলে ন অলপ দেৰিকে হ'ল মানে জল্দিকে হ'ল।
অ ঔ মাংস হ'লে জল্দি হৈ যায় নেকি?
অ তাকে ই হুম।
হা হা আহ্ আ খবৰ-খাতি ভাল।
উম উ ভাল ভাল। তোমালোকৰ কোৱা?
উম উ উ, আছো দিয়া।
অ অ অ, ঘৰত আপোনালোকৰ কোন কোন আছে?
বাকী ঠিকেই আছা।
বাকী ঠিকেই আছো বাৰু।
উমহু উ।
হেৰি‌ আম বা এনেই আপুনি চং বিষয়ে কি ক'ব গানৰ বিষয়ে কিবা অলপ জানে নেকি?
মানে লাইক কেনেকুৱা কথা সুধিব জানিব বিচাৰিছা।
আ লাইক দেয়াৰ টাইপছ অফ চং। এণ্ড ইউ ইউৰ ফেভাৰেট চং।
অ মোৰ তেনেকুৱা ফেভৰেট বুলি কবলৈ ধেৰ আছে। এটা ফাৰ্ষ্ট অফ মোৰ জুবিনৰ জুবিন গাৰ্গৰ তোমাৰ মায়া গানটো ভাল লাগে
ঔ চেম
উম চেকেনত তোমাৰ হেৰি হিয়া দিয়া নিয়া সেইটো ভাল লাগে থাৰ্ডত তোমাৰ ফাৰ্ষট লেত তেনেকে বাকী ঠিকেই আৰু গান বোৰ শুনো গান শুনিলে তোমাৰ লিৰ ৰিলেক্স লাগে
আচ্ছা
তেনেকেই আৰু বিশেষ গানৰ কথা কি ক'ম আৰু যোনে গান গায় সি জানিব গানৰ মানে তোমাৰ মাদকতা বোৰে সুকীয়া মানে বহুত
হয় হয়
ওম
গানত গানৰ বিষয়ে বুলি কলে টু ধেই আছে ক'বলৈ বাট মানে দহ এঘাৰ মিনিটত ক'বলৈ বাৰু পৰা নাযায় বাট তথাপিও পোৱা নাযায় আহ তাৰমানে সেইটোয়ে গানৰ বিষয়ে গান গোৱা মানুহ বাৰু মই ষ্টেজ প্ৰগ্ৰেম কৰো লাইক ডেট আপোনাৰ উম মানে মাজে মাজে কেতিয়াবা গাব দিয়ে অনুষ্ঠান কিবা বিশেষ হলে
হয় নেকি গায় কি এনে কি কি ধৰণৰ গান গায় আপুনি
আৰু আপোনাৰ গজল গজল গাও বেছিকৈ আকৌ জুবিনদাৰ বাৰু ফেভৰেট
গজল সেইটো কি সেইটো কি গান
মানে আপুনা মানে এনেই শুনাই আছো দেই শুনিব এনেই এফাকি শুনাই আছোঁ
এতিয়া
অ শুনিবনে নে নুশুনে গজল মানে আপুনি কি সুধিলে ন সেইকাৰণে মই অলপ গাই পেলাই একজাম্পুল দি বুজালো হয়
অ এতিয়া নুশুনো বা অলপ পাছত শুনিম এনে কেনেকুৱা লাইক কব নোৱাৰে নেকি
ক'ব লাইক মানে আপোনাৰ মানে বহুত সুৰতটো মানে বহুত দীঘল টানিব লাগে
মই আজি শুনিছো মানে
হয় এইটো দে ন এ মানে অলপ মানে হামিঙৰ নিচিনা আও অ সেই সেইবিলাক গান মানে বেছিকে লাইক কৰোঁ মই আৰু জুবিন দাৰ হাৰ্মিংটো শুনিছে আপুনি
অঁ শুনিছোঁ শুনিছোঁ অঁ তেনেকুৱা ন অঁ তেনেকে আপুনি। মানে বিহু প্ৰগ্ৰেম কৰে নাই।
বিহু প্ৰগ্ৰেম কৰোঁ। তাৰপিছত আপোনাৰ এই ভাওনা-চাওনাই ৰাসে-চাখে গান গাওঁ। আফটাৰ দেট সেইটোৱেই মানে প্ৰফেচন বুলি ক'ব পাৰোঁ আৰু মই বৰ্তমান এতিয়া।
অ ঠিকেই ভাল এটাই চুজ কৰিছে।
বাকী মানে, তেতিয়ালৈকে জব-চব ট্ৰাই কৰি আছোঁ বাত আই এ নট গেটিং আৰু। ত সেইকাৰণে, এইখিনিতে আছো এতিয়া সময় আছো। অ অঁ পৰ অলপ পৰ ৰ। অ কি কৰি আছা?
অ, মই এনেই বহি আছো।
অ অ।
সেইটোৱে নিজৰ মন পচন্দৰ কামবোৰ কৰি যাব লাগে তাতে সুখ পোৱা যায় আৰু তোমাৰ চা পইচাটোনো কি চবতে মানে পোৱা যায় ন কিন্তু মনে বিচৰা কামবোৰ কৰিলে য'ত মানে সুখ পায় মানে ত'ত মানে পইচাটোতো নাপায় ন।
হয়, সেইটোৱে আৰু এতিয়া অ, আপুনি কোৱা মতে খেতি, পইচাটো চব নহয় ন। পইচা বাৰু বহুত ক্ষেত্ৰতে মেক্সিমাম চিটিচনত বাৰু লাগে বাট অও প্ৰফেচন ইজ, অও আনডাৰ পাৰ্ট অফ ইয়ৰ লাইফ আৰু।
উম উম।
সেইটোয়ে বাকী তুমি এতিয়া বৰ্তমান কিবা কৰ্মৰত নে পঢ়ি আছা?
হেল্ল'?
অঁ বোলো তুমি বৰ্তমান কিবা কৰি আছা বিজনেছ, জব এনেই নে পঢ়ি আছা?
মই আপোনাৰ এবাৰ হায়াৰ ছেকেণ্ডৰী পাছ কৰি কলেজত আকৌ নাম লগাইছো।
আচ্ছা আচ্ছা। ইন ফিউচাৰতে কিবা কি কৰিব মন তোমাৰ ব্যৱসায় নে জব?
মোৰ বিহু সম্ৰাজ্ঞী হ'ব মন।
বিহু সম্ৰাজ্ঞী ঔ মাই গড। আচ্ছা, এইটো মানে ভাল প্ৰফেচন দেই।
প্ৰফেচন হিচাপে নহয় নিজৰ ড্ৰিমছটো পুৰা কৰিব লাগে আৰু।
অঁ অঁ, আচ্ছা ড্ৰিমছ হিচাপে ন প্ৰফেচন হিচাপে নহয় ন।
উ উ, মই মানে মোৰ নিজৰ সপোন সপোনবিলাক প্ৰফেচন কৰিব নিবিচাৰো।
তাকে মই সুধিছো তাত আপোনাৰ ধৰক, কাম ইনকাম ফালৰ পৰা কি চৰ মানে চইছ
ইনকাম যি হয় আৰু। পঢ়ি-শুনি চাকৰি পালে চাকৰি কৰিম, নহলে যদি চাকৰি নাপাওঁ নিজৰ অৰ ডান্স একাডেমি খুলিম, নহ'লে তোমাৰ মই ৰেষ্টুৰেণ্ট খোলাও সপোন আছে।
আচ্ছা, তোমাৰ ৰেষ্টৰেণ্ট মানে ইটছ লাইক এ বিজনেছ আৰু।
অ বিজনেছ, ধৰিব পাৰা আৰু।
আচ্ছা সেইটোৱে সুধি আছিলোঁ আপোনাক আ বিজনেছ নে জব সেইটোৱে। যদি মানে অব মানে ইন ফিউচাৰ যদি আপোনাৰ চইচ আহি যে বিজনেচ নে জব ত দুটাৰ ভিতৰত মানে তুমি কোনটো ধৰিবা?
প্ৰথমতে মই জবটো ট্ৰাই কৰিম যদি জবটো নাপাও তেতিয়া বিজনেছ চাম।
তাৰ মানে দুটা ভিতৰত তোমাৰ অপচন পাই গলা বোলে তুমি দুটাৰ ভিতৰত এটা চিলেক্ট কৰিব লাগে জাষ্ট মানে হোৱাটএভাৰ ইউ মানে তুমি কি দছিলে
তেতিয়াটো মই বিজনেছ চুজ কৰিম কাৰণ বিজনেছত বহুত টকা - পইচা।
আচ্ছা সেইটো মই সুধি আছোঁ, নিশ্চয় ভাল লাগিল তোমাৰ কথা শুনি বাকী ব্যৱসায় মানে নিজৰ এটা ফ্ৰীডম থাকে ন। ত সেইটো কাৰণে সকলোৱে চইচ কৰে, বাৰু বা কি জবটো ক'ৰ কথা ক'বলৈ আমি পিছত নেপেলাওঁ কাৰণ জবটোও এটা ছিকিউৰ লাইফ হয়। ত নিজৰ যেতিয়া এটা
জব বিলাকত আপোনাৰ হেৰি সন্মানতো থাকে বিজনেচত ইমান সন্মান নাথাকে। যিমান দামি বিজনেছ মই নাভাবো, কাৰণ চাওক এতিয়া যিমান ডাঙৰ আপোনাৰ চাওঁক চাপ'জ মই একজাম্পল দিছো আপোনাৰ বোলে কাপোৰ দোকান আছে, কাপোৰ দোকান বহুত ডাঙৰ ডাঙৰ কাপোৰ দোকান আছে, ঠিক আছে কিন্তু যদি মানুহে এইখন চচাইটিত মানে মানুহে যেতিয়া আপোনাক কব কি কৰে কাপোৰ দোকান দিয়ে অ কাপোৰৰ দোকানহে দিয়ে নেকি, চাপ'জ আপোনাৰ বোলে বহুত ডাঙৰ উম কি বুলি ক'ম উম হেৰি কি গেলামালৰ দোকান আছে চাপজ, তাৰ আপোনাৰ বোলে সৰু ল'ৰা ছোৱালী বিলাকৰ বহুত বস্তুত বিক্ৰী কৰে। কি দিয়ে এনেকুৱা দোকান আছে গেলামালৰ ঠিক আছে, অ গেলামালৰ দোকানী হে লাষ্টত কি উম আলু দিয়া দোকানী বা চাউল দিয়া দোকানী হে পালে নেকি, সেনেকুৱা লাইক সেনেকুৱা ওপৰত যায়। ত' মই ভাবো যে এখন সমাজে আমাৰ মানে বিজনেচটোত ইমান মানে সন্মান নাই।
আচ্ছা তোমাৰ কথাটো ৰাইট বাৰু, কিন্তু কবলৈ গলে বিজনেছৰ এটা ভাল ৰেংক আছে, তথাপিও মানে গেলামাল বুলি তুমি এতিয়া যেতিয়া একজাম্পল দিলা ন। গেলামাল বুলি গেলামালৰ এটা ভিত্তিত কৰি পেলাই সকলোবোৰ চলি যায়, গেলামাল যদি নহয় কেচ তেতিয়াহ'লে কোনে কি কিনিলে হয়, বা ক'ত নাপালে হয়। ত চচাইটিৰ মেইন কথা আৰু।
সেইটোৱে আমাৰ মানে ক'বলৈ গ'লে আসামত নিজতকৈ বেছি চচাইটি কৰা বেছি ভাবে মানুহে।
হয়।
নহয় চচাইটিয়ে কি কব, চচাইটিয়ে কৰিলে মানে এইটো কৰিলে চচাইটিয়ে কিবা কব নেকি? ঠিক তেনেকুৱা আৰু, এতিয়া সময় বিলাকে তেনেকুৱা হৈ গৈছে।
উম, আপোনাৰ পইণ্ট অফ ভিউ চালে মই বাৰু সঠিকেই লাগে বাট আ ইচ্ছা টোটেলি এৰোগ এনছাৰ, কথাটো মানে শুনিবলৈ
উম শুনিবলৈ বেয়া কিন্তু এইটোয়ে সত্য।
হয় সত্য হয় বাৰু। এতিয়া সমাজখনক জিদিবলৈও অলপ টান লাগিব ন।
সেইটোৱে সেইকাৰণে আমাৰ মানে ভাৰতখন উন্নয়নশীল দেশ বুলিহে কোৱা হয়।
অঁ
ডেভলপিং হৈয়ে আছে আৰু, ডেভলপিং কানট্ৰি ডেভলপ কান্ট্ৰি নহয় মানে।
ডেভেলপ হৈ আছে, ডেভলপ কান্ট্ৰি নহয়।
ডেভলপিং কানট্ৰি বুলি কয়, ডেভলপ কানট্ৰি বুলি নকয়। মানে হৈ আছে উইন মানে আমাৰ দেশখন আপগ্ৰেড হৈ আছে। হৈ খন হে অঁ অঁ সেইটোৱে।
আচ্ছা আচ্ছা আচ্ছা অ বাৰু, আপোনাৰ কথাখিনি শুনি মই ভাত পানী সেইটোৱেই মাংস বনাইছিলোঁ, তাৰপৰা খালোঁ তাৰপিছত এতিয়া বৰ্তমান হয় হয়। একো নাই বাৰু এইটো পাহাৰা হয়, বেছিকেলি এইটো মানুহে হিউমেন চেঞ্জ হয় আচলতে দেই আজিকালিৰ দিনত
উম এই নহয় উ মানুহৰ আজিকালি বহুত টেনচন থাকে যে লাইক কৰোটো সৰু সৰু বাচ্ছাবিলাকৰো আজিকালি টেনচন থাকে ডিপ্ৰেশ্যনত যায় ট্ৰমা হয়
লাইক
কি বুলি ক'ম আৱ যি কোনো চিটুৱেচন হ'ব পাৰে পঢ়া কেৰিয়াৰ
আচ্ছা ত' আপুনিও এতিয়া বৰ্তমান ডিপ্ৰেচনত ভুগি আছে নেকি
নাই নাই নাই মই সেইবিলাক ওলালো মই মানে কি হ'ল অ সেইবিলাক মই নিবিচাৰো এতিয়া মানে মই নিজৰ নিজক চেল্ফ লভ কৰো নিজক লৈ ব্যস্ত থাকো ত মোৰ সেইবোৰ কৰিবলে টাইম নাথাকে
অ ইট ইজ এ বে মটিভেশ্যন অফ হয় অন লাইফৰ
উম নিজক ভাল পোৱা নিজক ভাল পোৱা নিজক বিজি কৰি ৰখা তোমাক একোৱে কোনো মানে হিলাব নোৱাৰে
অ ইটছ মানে মেক ৰেছপঞ্চবিলিটি অ
নিজৰ মনটোক বান্ধি ৰাখিলে মানে তোমাক একোৱে ভগৱানেও আহি হিলাব নোৱাৰে
একদম সঁচা কথা কৈছে একদম মই আই দিটো মই ৰেকৰ্ড কৰি থৈছো আপোনাৰ কথাটো একদম সঁচা কথা কৈছে কিন্তু
সেইটো মোৰ মানে মোৰ লাইফত হৈছে ন মেন কথা সেইকাৰণে মই আপোনাৰ কথাটো মই বুজিব পাৰিছো আন ফুলি আনদাৰচেন
উম উম
হয় বাকী এতিয়া আপুনি ভাত নাই খোৱা ন
নাই খোৱা নাই খোৱা আমাৰ মানে ভাত খোৱাটো অকণমান দেৰি হয়
আচ্ছা কি চব্জি বনাইছে
মাছ
আও অ অ কাৰণ আমি মাংস খোৱা কাৰণটো এইটোৱে আমাৰ বজা আছে ন ওচৰত তাকে খাই দিলো আৰু হয় বাকী বাৰু ঠিক হয় হয় ওচৰতে এক কিলোমিটাৰ ডিচষ্টেনচ
অ আমাৰ বাৰু এক কিলোমিটাৰ নহয় মানে আমাৰ চাৰিআলিটো কবলৈ গলে তিনিশ চাৰিশ মিটাৰমান হ'ব আঁতৰত
হয় হয়
তাৰপিছত তাতে মানে আপোনাৰ চব পোৱা যায় মাংস মাছ মেডিচিন চব পোৱা যায় আনকি ফ্ৰিজ চিজ তোমাৰ আপোনাৰ হেলমেট চাৰিআলিটো মানে ডাঙৰ চাৰিআলি আৰু চব আছে কাপোৰৰ বাদে চব পাই
আচ্ছা ঠিক আছে দিয়ক বাৰু হ'ব আমি আকৌ পিছত ডিচাইড কৰিম ন
উম ঠিক আছে হ'ব বাৰু ভাল লাগিল কথা পাতি
হয় হয় নিশ্চয়